হেল্ল'ঊ।
হেল্ল'
আহ কোৱা কি খবৰ?
হেল্ল'
কি খবৰ হেল্ল'
অ অ কোৱা?
কি খবৰ কি শ
কি খবৰ তোমাৰ
ভাল তোমাৰ কি খবৰ?
মোৰো ভাল। কি কৰি আছা তুমি?
এনে বহি কেনে মোবাইল চাই আছো তুমি কি কৰি আছা?
মইয়ো তেনেকুৱা একো কৰা নাই।
উম পিছে আজিকালি মোবাইল অবিহেনে থাকিবই নোৱাৰি।
কি কৈছা?
হলে মোবাইল অবিহনে আজিকালি থাকিবই নোৱাৰি
হেল্ল'
বাৰু তুমি মোবাইল ফোন চাই ভাল পোৱা নে
হা
ময়ুৰ
হেল্ল' হেল্ল'
ঠিকেই কৈছা মবাইল চাল থাকদিব নোৱাৰি। আজিকালিৰ দিনত মোবাইল ফোনটো যিহেতু ইমান দৰকাৰ হৈ গৈছে নহয় নে?
হয় ঠিকে কৈছা। পিছে মোবাইলত কি চাই থাকা?
উম মোবাইল ফোনত কি কি চোৱা তুমি?
ইনষ্টাগ্ৰাম চাওঁ ফেচবুক চাওঁ অ আৰু ইউটিউব চাও তুমি কি চোৱা?
কি কৈছা
ইনষ্টাগ্ৰাম চাওঁ ফেচবুক চাওঁ। ইউটিউব চাও আৰু তুমি কি চোৱা।
হেল্ল'। অ আতচ্ছা। মইো মই ইউটিউব চাওঁ আৰু মানে ইনষ্টাগ্ৰাম চলাওঁ গুগল। কৰো সেইবোৰ কৰো আৰু কি কি কামত ইজ কৰা তুমি।
মই অহ কলেজৰ এয়াই। নটবিলাকো চাই থাকো। কলেজৰ নোটবলাক লাগে ন আজিকালি। চব অনলাইনতে হয় মোবাইলত।
মোবাইল আজিটো আমাৰ দৈনন্দিন জীৱনত ইমান দৰকাৰী হৈ গৈছে মোবাইল। অবিহনে একো অ কাম কৰিব নোৱাৰি।
অ।
পিছে মই মোবাইলত কেতিয়াবা কেতিয়াবা। খানা বনা ভিডিঅ'ও চাই থাকো, আহ। কেতিয়াবা এ কলেজৰ বহুতো। নটা দিয়ে সেইবিলাক মই মোবাইল পঢ়ি থাকো।
কি কৈছা। হম।
অহ? শুনি আছা?
বা মই মোবাইলটো মানে অনলাইন শ্বপিং আৰু। পঢ়িবৰ কাৰণে ইউজ কৰোঁ আৰু মই মানে ভিডিঅ' চাওঁ, কুকিং ভিডিঅ' চাওঁ। হেবিলা'কৰ কাৰনে ইওচ কৰো। বাৰু মোবাইল ফোনতটো তোমাৰ কাৰণে। আহ কিমান উপযোগী কিমান হেল্প কৰি আছে তোমাৰ দৈনন্দিন জীৱনত।
মোবাইলটো মোৰ দৈনন্দিন জীৱনৰ এটা অ। বহুত দৰকাৰী অ বস্তু যেন লাগে আজিকালি মোবাইল অবিহনে। একো কৰিব নোৱাৰি চব মোবাইলতে হয়। অ মোবাইলতে পঢ়া শুনা হয় মোবাইলতে আজিকালি অফিচ। অফিচৰ কাম চামো মোবাইলতে হয়, আজিকালি লৰা ছোৱালীৰ স্কুলো মোবাইলৰ অ। অ স্কুলৰ পঢ়াও মোবাইলৰ দ্বাৰাও দ্বাৰাই হয়।
উম। অ হয় দিয়া, এইটো বাৰু ঠিকে কৈছা। বা মই আৰু মোবাইল ফনেদি মই পঢ়ো। মই মানে অনলাইন ক্লাছ। শিকিবলেও মই মোবাইল ফোনটো ইউজ কৰো মানে, অ মোৰ যিহেতু লেপটপ নাই। সেইকাৰণে মবাইলতে সেইবিলাক কৰি থাকো। তুমি?
মইও মইও। আজিকালি মোবাইল মোবাইলৰ অবিহনে একোৱে নহয়।
অ। বহত। তুমি মোবাইলত কিবা স্কীলচ শিকা নেকি?
হয় মই মোবাইলত। চাই থাকো। তুমি কি চোৱা?
অ আচ্ছা। মইও মইও মইও মবাইলত কুকিং ভিডিঅ' চাওঁ, শিকো। তুমি আজিলেকে। মানে কি কি শিকিলা কোকিং ভিডিঅ', কি কি বনাব শিকিলা তুমি?
মই আ বিৰিয়ানী বনাব শিকিলোঁ।
তুমি কি শিকিলা?
আচ্ছা বিৰিয়ানী বনোৱাা মোৰ বিৰিয়ানী খাই বহুত ভাল লাগে। বাৰু তুমি কোৱাচোন কি কি দিয়া?
অহ বিৰিয়াণি।
আহ, মই তুমি আহ ক'বা দেই তুমি কি কি দিয়া বিৰিয়ানীত আৰু মই মানে আ কুকিং ভিডিঅ' চাই মই, অ মেগি বনাব নতুন নতুন টাইপৰ যেনেকৈ ৰেমেন আজি কালি নতুনকে ওলাইছে নহয়। কৰিয়ে সেইবিলাক মেগী বনাব শিকিছো আৰু। আৰু উম মানে আলু পৰঠা অলপ বেলেগ ডিজাইনৰ বে বেলেগ এ বেলেগকে বনাব সেইবিলাক শিকিছো। তুমি কোৱা, তুমি বিৰিয়ানীত কি কি দিয়া এতিয়া?
মইো বিৰিয়ানীত বহুত অ বহুত বস্তু দিওঁ যেনেকুৱা মাংস, চাউল আৰু অ দৈ লাগে বিৰিয়ানিত। ত সেইবিলাক দি কেনে মই চৰ্টকাট মানে কিছুমান ঘৰতে ঘৰ ঘৰৰ নিচিনা বিৰিয়ানী বনাও আৰু, কেতিয়াবা আহিবা আমাৰ ঘৰত খুৱাম।
আহিবা ন কেতিয়াবা?
দিয়া মই গলে খোৱাবা এদিম। মই বিৰিয়ানী খাই বিৰাট ভাল পাওঁ। মোৰ মায়েও বনায়। অ মোৰ মায়েও বনাই বিৰিয়ানী, আমাৰ যেতিয়া মানে উৎসৱ পাৰ্বন হৈ থাকে তেতিয়া মানে বিৰিয়ানীটো বনাই। ধুনীয়াকে বনাই। তুমি আহিবা মোৰ ঘৰত মই তোমাক আহ। ডিফৰেণ্ট ডিফৰেণ্ট টাইপৰ আ ৰেংমেন, মেগী আৰু মানে। পৰঠা সেইবিলাক বনাই খুৱাম তোমাক তুমি ভাল পোৱা নেকি পৰঠা?
অ মই বহুত ভাল পাওঁ। মই বহুত ভাল পাওঁ পৰঠা মইও।
তুমি কেনেকুৱা টাইপৰ পৰঠা ভাল হোৱা। মানে কি ফিলিং থাকিলে তুমি ভাল পাবা খাই?
আলুৰ পৰ আলুৰ পৰঠা
অ পনীৰৰ পৰঠা
আলু পৰঠা আলু পৰঠা মই বনাব জানো। দেই মই আলু পৰঠাটো বহুত ধুনীয়াকে বনাও। মই ৰাতিপুৱা ব্ৰেকফাষ্টত আলু পাৰাঠ। ঠাটো খা মোৰ বিৰাট ভাল লাগে খাই। তুমি আহিবা।
অ যাম কেতি কেতিয়াবা তোমালোকৰ ঘৰত আলুৰ পৰঠা বনাই খুৱাবা। অহ কেতিয়াবা খুৱাবাচোন আলুৰ পৰঠা পনিৰ পৰঠা বনাই কিনে ৰাতিপুৱা নাস্তাত বিশেষ কে আলুৰ পৰঠাতটো ভাল লাগে।
নহয় নেকি?
অহ, মোৰো ভাল লাগে ৰাতিপুৱা আলু পৰঠা, মানে মাজে মাজে ব মানে খাও আলু পৰথাটো ৰাতিপুৱাকে আ যিটো মানে কলেজ যাব লগে লগে সেইকাৰণে কেতিয়াবা সমান নাপাওঁ। কিন্তু যেতিয়া মানে দেওবাৰ হয় বা। কলেজটো বন্ধ থাকে তেতিয়া মই বনাই খাও।
হয় নেকি, পিছে মোবাইলটো আজিকালি দৈনন্দিন জীৱনত আমাৰ এটা বহুত দৰকাৰী বস্তু হৈ গৈছে। যেনেকুৱা মোবাইল অবিহনে আজিকালি একোৱেই কৰিব নোৱাৰা হৈ গৈছে। মোবাইলতে চব কিছু আজিকালি হয়, আজিকালি মোবাইলতে পইচা অহা যোৱা ট্ৰেনস্ফাৰ কৰা যায় মোবাইলতে হয়। ত' চব মোবাইলৰ দ্বাৰাই মানে মোবাইল অবিহনে আজিকালি চলিব বহুত। অহ কষ্ট হব।
হয় ন নাই?
বাৰু তোমাৰ লগত মানে ৰেচিপি মানে কুকিঙৰ কথাবিলাক কৈ বিৰাট ভাল লাগিলে মোৰ। ময়ে আৰু মানে আহ মোবাইল ফোনে দি নহয়। মই আ নতুন নতুন মানে ফেশ্বন ডিজাইনিং শিকি থাকো মানে কাপোৰ চিলোৱা, নতুন নতুন ডিজাইনৰ কাপোৰ বনোৱা, মোৰ মানে সেইটো বিৰাট ভাল লাগে। আৰু মই আৰ্ট ভিডিঅ' চাই থাকো, ছবি কৰা যে ৰং কৰা সেইবিলাক ত দেখো, মাণ্ডালা আৰ কি যে কৰে সেইবিলাক চাই থাকো আৰু মই মিভেচনেল ভিডিঅ' বিলাক চাই থাকে সন্দীপ মাহেশ্বৰী যে তেওঁৰ ভিডিঅ' বিলাকো চাই থাকো মোৰ মানে বহু বাপৰে সেইবিলাক চাই ভাল লাগে আৰু দৈনন্দিন জীৱনত বিৰাট মানে সহায় হয় সেইবিলাক চালে। তুমি আৰু মানে কেনেকুৱা ধৰণৰ আহ ভিডিঅ' চোৱা?
বহুত ভাল কথা কৈছা দেই। তুমি অ মতিভেচনাল ভিডিঅ' বিলাক চাই থাকা, মইয়ো চাওঁ।
উম। ভডিঅ' মানে মটিভেচনেল ভিডিঅ' বিলাক চালে মানে বহুত ভাল লাগে।
অ মটিভেচন ভিডিঅ বিলাক নহয় সন্দীপ মহেশ্বৰী যে, তেওঁ ভিডিঅ' বিলাক চাবা। বিৰাটেই ভাল দিয়া ঠিক আছে।
অহ।